হেল্ল' আহ শুনছ নাই এ এনে বাগৰি আছো প শুনি আছো প
অ অ অ বিশষ্না বাগৰি আছো
হঁ
অ মই অলপ আকৌ ৰানিং কৰি আহি পেলাই এবাৰ কৰি আছো
আত্ছা
আহ অ এনে আৰু হেল্থৰ কাৰণেও চাকৰিৰ কাৰণেও
আত্ছা
উ এই মানে সেয়া জব এটা লাগে আৰু ডিফেন্সৰে হওক বা ষ্টেটৰে হওক
আছ মানে আছাম পুলিছ নেকি
আছাম পুলিচ আছাম পুলিচি হয়
অ দিয় ক
কৰি আছে এতিয়া
মই এতিয়া বিশচ্বনাথতে বাগৈ আছো এনেই আৰু
অ খবৰ ভাল
খবৰ পাতি ভালেই তোমাৰ
ভাল ভাল ভাল
আচ্ছা ত চাহ পানী খাল নাই
চাহ পানী বনাই আছে ভন্টিয়ে এয়া কেতিয়া হব সেইটোোৱে কথা আৰু
আৰু
ৰখি ৰখি আমন ল গৈছে উম বৰ গৰমতটো নকব আৰু বহুত গৰম দিছিলো থাকিবই পৰা নাই ফেনৰ অহা ফেন যদি লাইন গুচি যায় এখনতে তেতিয়াহ'লে মূল ভ
তাকেই ঠিকেই আছে আমাৰ ফালে ন নকবা বছৰ ওপৰতহে বহিব লাগে ফেনৰ সাৰ মানেে জুই প পৰাৰা দি পৰিছে গান
আহ সিফালে আৰু গৰম চাগে ন সিফালেতো আৰু গৰম চাগে বোলো
এইফালে গৰম আছে বহুত গৰম মানে দেই
উম গুৱাহাটী চালি নেকি তোমালোক বৰ গুৱাটী চাই নেকি তোমালোক ঘৰ
গুৱাহাটীছে যে নহয় তোমাৰ দেখি আজমি
অ ঢিকেজেলি ফালে ন ঠিকে আছে মোৰো ইফালে বাৰু ঢেকীয়া দিলি বিচ কৰিব নাইফালে
দেখে আিব খালে নেকি
অ
আচ্ছা ওচৰতৰত নহ'লে
চৰি বাৰু যোন তাকে মানে একবাৰি ট্ৰেভেলিং যাম বুলি ভাবি আছিলো কেইটামান তাকেই তোমাক কৈ চাওঁ বুলি
আচ্ছা এনে আৰুগ ক'বাত গৈছ নাই এতি দৰ গলে
সেইটোয়ে মানে এই জুলাই মাহতে এতিয়া চামাৰ ভেকেচন হৈছেতো ত এতিয়া অলপ স্কুলৰ পৰাু ৰাতি পাইছো ত যাব মন গৈছে বোলে হম ন পঢ়া নাই মই ইচ্া কৰিছো বৰ্তমান
অ ঠিকে আছে তেহলে অ প্ৰাই
তাৰ পিছত এতিয়া মানে তাকে এই চেৰাপুঞ্জী বা এয়া অৰুণাচল প্ৰদেশ
এই ৰখা ৰখা ৰখা এই অৰুণাচল নোযোৱাাতোৱে ভাল নেকি
অ ভূমিস্খলনো হৈছে ন বহুত
এতিয়া চবপিনে মানে বানপানী আৰু কেনেকে পায় সৰি চলিছো নহয় এতিয়া মানে ভেল অলপমিে মানে বানপানীটো নকমালকে ময় মানে মাজত বলো হা তমাৰ অৰুাচলে কৈছেো অৰুণাচল ম হেল্ল' এ নকবা অ যাওঁতে মানে ৰাতিপুৱা ধৰা চাৰিদিন তিনটা মানত লালো ছজন গলো তিনিখন স্কুট তাৰছত ঘুৰোতেহে আমাৰ মানে বহুত ফাটি গৈছেগে জানা ৰাতিতটো দু সন্ধিয়া টাইমত তাৰপিছত এইফালে বৰষুণটো দি আছে ত একো দেখা নাই তাৰ উপওৰঞ্চি মানে এনেকুৱা জোগাত পাহাৰ ভাঙি খৈছে ন দুই ছেকেণ্ড আগত যোৱা হয় ন আমি চব মানে এই তোমাৰ কি ক পাহাৰ তলিত
উম
এে বহুত মানে ভয়ংকৰ ৰাস্তা গ'লে গাড়ী চাড়ীৈ যোৱাোৱে মানে ভাল আৰু মোৰয় দিয়া।
হম, হম। শুনিছো নিউজ বিলাকো পাই আছো বাৰে মই।
হা
নিজবিলাকো পাই আছো, জেগাই জেগাই হৈ আছে ভূমিস্খলন বিলাক।
এই বহুত হৈ আছে এতিয়া তোমাৰ অৰুণাচল চাইডতো পুৰা পাহাৰ ন এইফালে বহুতখ আৰু কেনেবাকে বোলে তুমি গৈ পালাগে তোমাৰ মানে য'ত তোমাৰ ডেষ্টিনী গৈ পালাগে তাৰ পিছত বলে আহোঁতে পাহাৰ হৈ গ'ল ৰাস্তা ব্লক তুমি তাতেই দিিনকে আ বৰ
অহ'
এতিয়া আহি ছেগৈ ন।
ত এতিয়া তেনেহ'লে তাত যোৱা কে পেলায় শ্বিলং ফালে এনে যাব পাৰি চাগে ন গুৱাহাটী হৈ পেলাই।
গুৱাহাটী গুৱাহাটী ছিলং হয়।
উম, মানে গুৱাহাটী হৈ পেলাই শ্বিলংত যাব মন আাছে। শ্বিলং যাব ফালে যাব পাৰিছে এতিয়া।
সেইয়ে যোৱা আগতে মানে আগতে এ চাই ল'বা বুজিছােগাতটো মানে কোনোবা ফালে বানপানী বা তেনেকুৱা কিবা প্ৰব্লেমটো নাই নেকি?
চাই লৈ যোৱাতে বেছি ভাল হয়, আৰু বুজিছা নাই পিছত বোলে গ'ম পালে বোলে নাই আধা ৰাস্ত পৰা ঘূৰি আহিবলাগে ধলকে তেনেকেতোমাৰ এনেই ম মানে লছে হৈ যাবগৈ আৰু।
উম।
আৰু কোৱা।
তেনেহলে ট্ৰেভেলিং টো কেনচেল কৰি দিব লাগিব, অ' মানে গ'লে মানে সেইটোৱে আমাৰ লগৰ কেইটামানত কৈ আছিলে তিন চাৰিট মান তাৰ পিছত সিহঁতে যাওঁ বুলি কৈ আছো মই ভাবিছো অ' জুলাই মাতি লিবিয়া। সেইটো এতিয়া আকৌ ছিজনেই হয়। পুৰা ভাবিছিল তেনেকে সিফালে যাওঁ। সেইটো তুমি কোৱাৰ লগে লগে মই মনতো পৰিলো আৰু নিউজ বিলাকো।
নাই এয়াতে দেখুন অ'
উম, দে এতিয়া এতিয়া গৈ পেলাই মৰা যেনহে হ'বগৈ, আৰু
সেইটোৱেই এতিয়া বষ ভাল হৈ থকা নাই মানে। ত' মানে দেখিছা নাই। দুহেজাৰ ছাব্বিশটোত নহয় চ'ব মানে ভাল, একো ভাল গৈ থকা নাই আৰু।
উম, উম, উম তুমি থিকেই কৈছা অ'।
ছাব্বিছ চনটোৱে একেবাৰে।
। তেনেহ'লে আৰু তেনেহ'লে কেনঞ্চেল কৰিব লাগিব। কাৰণ ভূমিস্খলনটো, তাৰপিছত এতিয়া দুৰ্ঘটনাবিলাক যেতিয়া লাহেকে নোহোৱা হ'ব, কমিব। তেতিয়াহে ভাবিবলৈ আৰু তেনে হ'লে।
উম। চিতি যাব আৰু।
উম, তথাপিও আমাৰ লগৰ দুটামান তাৰতাত কাম কৰে বাৰু। অৰুণাচল প্ৰদেশতে কাম কৰে। তাত হোৱা নাই বোলে বৰ্তমান। দা বাৰ ভগৱানে কওক উম, নহয় তাক ন।
সেইটোয়ে। নোহোৱাটোৱেই ভাল বাৰু। যতেই হওঁক নোহোৱাটোৱেই ভাল আৰু। মানুহবোৰৰ সমস্যাত ভুগিব লাগে আৰু।
সেইটোৱেই। এতিয়া ইমান দূৰৰত ধুনীয়াকে ঘৰৰ মানুহে পৰিয়ালে কাম কৰাই পঠাইছে ন। ত'তেনেকুৱা এটা ঘটনা হ'লে কাৰ বেয়া নালাগিব। ত'বাকী তুমি ঠিকে, কি কৰি আছা এতিয়া বৰ্তমান? মানে কি পঢ়ি আছা নে? কিবা
তোমাৰ চিভিল ইঞ্জিনিয়াৰিং কৰি আছিলো।
আহ, আচ্ছা।
বমদিলা।
বমদিলা।
হুম দিল্লা এতিয়া মানে মই তোমাৰ আজি কি কয় ছুটিত আহিলো।
আচ্ছা।
ইমান মানে এইকেইদিন মানে তোমাৰ এইটো কাৰেণ্টো হৈ আছে ন। ত' এইছেগতে আও মানে মই ছুটীত আহিলোঁ মানে, তোমাৰ আমাৰ মানে, এই ভিনদেউ বিয়া আছিলে ত' তিনি মাহ ছুটি লৈ অহা হৈছে।
আচ্ছা, আচ্ছা এতিয়া বৰ্তমান ঘৰতে আছে আৰু ন?
ঘৰতে মানে, এতিয়া তোমা সেয়া জিম কৰি আছো আৰু।
আচ্ছা, উম, এনেই আ-আইত মানে কি কি কলা, আইতিয়াই কৰিলে ন?
উম, আইতিয়াই।
অ', কি কোনটো লাইনত পঢ়িছা এতিয়া?
অ'টমোবাইল, তোমাৰ অ'টমোবাইল আৰু ফোন ডেমিজৰ।
আচ্ছা, অ'টমোবাইল হা, হা, হা। তেনেহলে ইন ফিউচাৰট তুমি অ'টমোবাইলৰ হ'ব আৰু ন?
তাকেই হ'ব লাগে।
অ', তেনেহ'লে যদি অনাৰে হ'ব মন, তেতিয়া হ'লে ব্যৱসায়ত ইমান চাগে ইণ্টাৰেষ্ট নিদিয়ে চাগে না?
হা, হা।
বোলো, তেনে যদি আই টি আই লাইনতে হয়, তেনেহ'লে ব্যৱসায় ইমান ইণ্টাৰেষ্ট নাই চাগে তোমাৰ?
নাই, মোৰ - মোৰ মানে হ'ল বৰ সেইটো কৰিলো হয়, কিন্তু মানে মোৰ বিজনেছৰ প্ৰতিহে বেছি ইন যথেষ্ট আছে কিন্তু।
হা, হা।
বিজনেছটো প্ৰতিহে ইন্টাৰেষ্টটো বেছি আছে।
সেইটোতো, বিজনেছৰ কথাই কৈছো মই, বিজনেছত মানে ইণ্টাৰেষ্ট আছে আৰু তোমাৰ? অ', এনেই কি কি বিজনেচ কৰিম, মানে ইণ্টাৰেষ্ট আছে তোমাৰ?
এতিয়া, বিজনেচ ধৰা, এতিয়াটো আমাৰ ঘৰতে মানে তোমাৰ পুখুৰী খন্দাইছো হা এই বহুত ডাঙৰকে পুখুৰী খান্দালো।
অ',
ত' তাতে মাছ অলপ পোহি আৰু তোমাৰ হাঁহৰ ফাৰ্ম এখন খুলি থৈ যাওঁ নেকি ঘৰত ডাঙৰকে মানুহ লগাই থৈ, অ',
উম, হুম, পাৰা।
ত' আজিকালি বহুত চলি আছে বুজিছা নাই মুৰ্গী চুৰ্গীতকে।
উম,
তে ভাবিছো পাঁচশ হাজাৰ মান হাঁহ ভৰাই দিওঁ নেকি।
আচ্ছা। পাৰা তেনে হ'লে।
অ', তাতে মানে মই এগ্ৰিকালচাৰটো হেৰি কৰি থোৱা আছিলে ন' অলপ।
অ', এগ্ৰিকালচাৰ কৰা আছে তোমাৰ।
উম, সেইকাৰণে মই ভাবিছো তোমাৰ এতিয়া মানে আমাৰ যিখন জেগাত আছো সেইটো মানে মাছৰুমটো ইমান এটা হেৰি হোৱা নাই ত' ভাবি আছো মাছৰুম খেতিকে কৰো নকি।
অ', মাছৰুম খেতিও কৰিব খুজিছা।
উম,
উম, মাছৰুম খেতিও ভাল ভালে বাৰু। আমাৰ অ'
আৰু সেইটোত মানে তোমাৰ বেছি ইনভেষ্ট ন কৰিব নালাগে বুজছা কষ্টটো মানে ইমান নহয়।
হম হুম।
সেই হিচাপত মানে তাকে চাওঁচোন বাৰু মানে আইডিয়াটো বহুত আছে।
মানে কিমান দিনমান লাগে মাছৰুমটো হবলৈ?
তোমাৰ এক দেৰমাহ, এক দেৰমাহ।
এক দেৰ মান মানে হৈ যায় ন?
যাব খাব পৰা কে।
আচ্ছা, এইটো বিজনেছটো মানে তেনে হ'লে ভালেই। হা কি কৈছা?
হয় মানে তোমাৰ সেইটো কাৰণে বেছি ইমান খৰচা কৰিব নালাগে।
অ', অ', মানে ইনভেষ্ট কম আৰু।
কমান সৰু সুৰাকে চাতাইবেৰ ৰুম বনালা।
অহ।
তোমাৰ মানে বটান সোমোৱাকে বনাব লাগিব খালি হা তিপাল দি দিব পাৰা তুমি।
অহ।
এনেকুৱা দি তোমাৰ খেৰ লাগিব খেৰৰ ওপৰত গোটেইটো।
অ' লাফু যেতিয়া আৰু শেৰতে হব ন' ঠিকেই। বাৰু ইন ফিউচাৰত তেনেহলে ভাবিব লাগিব কথাটো।
উম ভবি চাবা তেন্তে।
অ' বাকী মানে আমাৰ ঘৰত বাৰু এনেই তুমি কোৱা মতে হাঁহ আছে মুৰ্গীও আছে বাৰু, মানে মায়ে পোহে মই মানে মানে ইমান দানা দা লালন পালন কৰিব ইমান নক কৰে মানে মায়ো টাইমে টাইমে খালি চাউল ধান দিবোৰো দি থাকে, তৰ্কুও দি থাকে বাছ এইখিনিয়ে কৰে।
অ' আচ্ছা।
কাৰণ ধান আছে তলোকৰ ঘৰত ততে ধান মানে মিলত নিলেু টোগুৰি এক্সট্ৰাক ওলাইয়ে।
অ' এ চন্তাই তেনেহলে খোৱা বলে চিন্তাই নাই। মই অকানে তোমাৰ মাজতে ক হা ব আনিছিলো হা, তাৰ মোৰ মানে এতিয়া তোমাৰ দুমাহত মানে তিনি হাজাৰ টকা দানা আনিব লগীয়াত পৰে।
আহ।
মাহে মাহে মানে তিনি হাজাৰ টকা বস্ত মানে পঞ্চাশ কেজি বস্ত শেষ হৈ যায় মোৰ।
উম হম বহুত খাঅন দিছিলি ন'।
খাহ মানে বহুত খাই আৰু মানে মোৰ হাঁহৰ ভেৰাইটি বেলেগ বেলেগ আছে মানে চব।
অ', অ', আচ্ছা চীনাহাৰ এনেকে আছে ন'।
ন চীনা হাঁহ আছে ৰাজহাঁহ তোমাৰ আছে তাৰিছ এই ৰানাৰ যিটো ৰানাৰ হা টো।
অ', ৰানা হা অ'।
আছে কেমেল আছে তাৰপিছত এই লোকেল টো আছে।
উম।
তোমাৰ এই যে তোমাৰ কল দাইটো সেইটো বহুত দাম পৰিল খালি। তেনেকুৱা বেছি নাই তেনেকুৱা দুটা আনি থৈছোঁ খালী।
আহ, বাৰু মই ভাবিম বাৰু তোমাৰ এই এইটো কি কৈছিলা এয়া মাছচোন তটো মাছ মই ভাবিম বাৰু।
অ' মস্ৰুমটো ভাবি চাবা, অনলাইন পদ্ধতিটো
অ' মানে দাদা এজনে কৰিছে মই ইমানো ইণ্টাৰেষ্ট দিয়া নাছিলো তথাপি মোক পটকেতিয়া
অ সেইটো মানে বেছিভাগ নাই ন ত তুমি কলা সেইটো দাম আছেতো বহুত দাম আছে নয় নয়
উম হুম
তুমি যদি দুমাহত যদি ত্ৰিশ কেজিও উলিয়াব পাৰা ন তোমাৰ বহুত প্ৰফিট হ'বল
হ হ ঠিক আছে দিয়ক বাৰু ন পিছত কথা পাতিম আমি আকৌ আ আ হ'ব।